হেল্ল হেল্ল' হেল্ল' হেল্ল'
অ
আহ শুনি পাইছা হেল্ল' হেল্ল' হেল্ল' অ শুনি পাইছা
অ শুনি পাইছো ইমান দেৰিকে কথা কৈছা
মইটো কই আছো হেল্ল হেল্ল অ শুনিছানে
অ শুনিছো কোৱা
আহ কি কৰি আছা
এ এনেই বহি আছো তুমি তুমি কি কৰি আছা
এ মইয়ো মইয়ো বহি আছো কাম কৰি আছো, উম,
নেটৱৰ্ক প্ৰব্লেম দিছে নেকি?
অ নাই দিয়া মই নাই। মই শুনি আছো। ত তুমি চাগে পোৱা নাই।
উঠৰ চেক কে হেলো-হেলো কৰিয়ে আছো।
অ' নাই শুনি আছো তো মই। তুমিহে শুনা নাই,
ভাত খালা?
অ', খালো তুমি?
মই খাইছোঁ।
অ' কিদি খালা? মই এয়া চাহ বিস্কুট খালো এতিয়া।
অ' চাহ বিস্কুট মানে কি ভাত নেকি?
নাই ভাত খোৱা নাই চাহ বিস্কুট খালো। তুমি
মই খু হেৰি খালো। এ কি খা আলু পিটিকা আৰু দালি খাইছো।
নাই, মই ভাবিছো আকৌ শুকান মাছ খালা নেকি?
নাই-নাই শুকান মাছ খোৱা নাই, শুকান মাছ কালি ৰাতি খাইছিলোঁ।
অ-অ, পিছে অ' ভাল ক'বাত ফুৰিব গল নে?
নাই-নাই যোৱা।
অ',
কালি এক্সাম আছে যে? এক্সাম দিব যাম কালি।
তাৰ পিছত মই ঘৰত থাকো।
আৰে মানে কোন ঠাইখিনিত থাকা কোন জাগাৰ নাম
নাম নাই কোৱা
জাগাৰ নাম নাই
নাই
কি কৰি আছা মোৰ লগত
অ নাম কব নোৱাৰো ন
অ এইটো পাৰ্চনেল ইনফৰমেশ্যন নহয় কিন্তু
অ সেইটো ন নালাগে ন দিবলে
অ আচ্ছা
উ তুমি এনে ক'ত থাকা মানে ক কি কৰি আছা
মই খোজকাঢ়ি আছো ৰাস্তা দি
আহ
বহুত গৰম দিছে ন কাৰণে
যে বহুত গৰম
অ সাপ আছে মোৰ ওচৰত
কি কোৱা হে
অ পুৰা বডিটো জিক জেগ কালাৰ মাথাটো কলাহ
যোৱা নে নাই
নাই কালি একজাম টো শেষ কৰি যাম একেবাৰে
অ ঠিকে আছে ময়ো ভাবি আছো যাম বুলি
আহিবা
অ কালকে
অঁ মই ছাৰক কৈ থৈছো তোমাৰ কথা যাম যাম
উম
ছাৰে কৈছে লৈ আনিবা বুলি তোমাৰ লগৰক
অ আচ্ছা ঠিক আছে মই যাম
অ
তাৰপিছত কোৱা কোৱা তুমি কোৱা মই শুনি আছো
উ কি কৰি আছা এতিয়া
কৰি আছো আৰু তোমাৰ লগত কথা পাতি আছো
অঁ কাম শেষ হল
নাই বহুত ধেৰ কাম অলপ কামৰ পৰা হৈছো আৰু কাম আহি গল
অঁ কি কাম কৰা তুমি কিবা বিল্ডিং চিল্ডিং
অঁ এইটোতো কৰো তাৰ পিছতে এয়া পইচাৰ হিচাপ ত কোনে অৰ্ডাৰ চৰ্ডাৰ লৈছে ক্ৰেডিটত লৈছে এইটো মোৰ চাব লাগে
অঁ মানে তুমি একাউণ্টতোত
অঁ এইটো চাই কিনি তাৰ পিছত এইটো ফাইলিঙত ৰাখিব লাগে। ৰাখি কিনি পিছত যেতিয়া যোন পাৰ্টে পইচা দিব এইবিলাক মানে এইটো বিল কেইটা ওলাই কিনি দিব লাগে এমাউনট তো ক'ব লাগে তাৰপিছত তাহতে পইচাটো দি দিয়ে নহলে বেয়া নহ
কোৱা পিছে
পিছে তুমি কোৱা
কোৱা মা দেউতা ভালনে ঘৰত
অঁ ভাল তোমাৰ
মোৰো ভাল ঘৰত কোন কোন আছে তোমাৰ
মোৰ মা ভন্তি টি বৰ্তটা বৰমা তাৰপিছত আইতা, পেহী, ভাইতি তোমাৰ
মোৰ জইন ফেমিলী হয় মোৰো ধেৰ মানুহ ঘৰত খুৰা, খুুৰী, মা দেউতা আছে। চব আছে।
অ',
এ ', সাপ ওলাইছে ওচৰতে তেও দেখাই আছো তাহাঁতক
আহ', কিমান ডাঙৰ সাপটো?
সৰু তোমাৰ আহ', এক সাত মান ল'ব সৰু বা চ্ছা হয়।
ঘৰততে ও লাইছ।
এই ঘৰত মানে ৰাস্তা
অ ', ৰাস্তাত।
অ', ইবল প্লাষ্টিক নষ্টিকান হা ',
ৰাস্তা উওলাইছে।
অ', ৰাস্তা
তোমালোকৰ ঘৰৰ ফালে কি -কি আছে? চে
কি- কি আছে মানে আমাৰ ঘৰৰ ওচৰতে চব আছে। পোষ্ট অফিচ সব এতে সুবিধা আছে ঘৰৰ হা', কি কোৱা? এইজন টোৰত লতৰমা হ', - হা', কি -কি আছে মানে কি সুধিছা মানে কি? কি আছে মানে কি ক'ম।
মানে গ', গাড়ী চাৰি দিছে দোকান কি -কি দোকান আছে সেইবিলাক।
আছে গাড়ী আছে গছ আছে বিল্ডিং আছে
অ', তোমাৰ ঘৰৰ ওচৰত মন্দিৰ চন্দিৰ নাই? কি
আছে লগতে মন্দিৰ
শক্তিৰ মন্দিৰ আছে, অ', পুজা হয় নে?
হয় -হয় কেইদিনমান আগতো হৈ হ'ল পূজা
আহ আচ্ছা
পিছে কেতিয়া ভাত খাবা
খাম চাৰিটা মানত
ইমান দেৰি
অহ তাৰপিছত
কোৱা
অ অ উম
পঢ়া শুনা কেনেকা চলিছে
এ চলি আছে নচলাকে
এডমিশন ল'লা নে
নাই এতিয়া আমাৰ এইটো খোলা নাই
কিটো অ চেচ তোৰ কলেজত এডমিছন হৈ গ'ল
নাই মই যোনটোত ল'ম মানে মই প্ৰাইভেটত ল'মতো কে কে সেয়াতে অ
অ কিয় কৰো
তোমাৰ পিছে একজাম
তেজপুৰ কলেজতে লব লাগিব দৰঙততো ইগ্ন আছে
অহ
কোৱা তাৰপিছত
তাৰপিছত তোমাৰ একজাম কেনেকুৱা হ'ল
একজাম কেইটাটো মোৰ ভালে হৈ আছে বাৰু কালি লাষ্ট একজাম আছে
অ কালি কি
কালি তোমাৰ মেথছ আছে আমাৰ
অ এতিয়া পঢ়ি আছা নে ছে কিবা কৈ আছিলো মই নিজে পাহৰি গলো
অ দুপৰীয়া বুলি সুধি আছিলা নেকি
ৰাতিপুৱা কি খালা
ৰাতিপুৱাতো মই দক ডক্টৰ দেখাব গৈছিলো তাতে তাতে চাহ খাই গৈছিলো এ কানত অকনমান হেৰি হৈছে
অ তোমাৰ কমা, কমা নাই এইটো
নাই কমা আজি ডক্ট দেখাব গৈছিলো
পিছে অ স্কিন ডক্টৰ দেখালে হ'ব
উম পুৰহি যাম স্কিন ডক্টৰ তাত
অ ইয়াতে ই এ তাৰপোনাৰ পল ঈদগাল পোনৰৰ ওছৰত আছে এটা ভাল দেখাই লবা
অ হেৰিও আছে আকৌ চিলভাৰ জুবলিৰ ওচৰতো আছে
অ অ
অ তাতে দেখাম বুলি ভাবিছো চাও এতিয়া কি কৰো কোনটো ভাল কোনটো বেয়া ডক্টৰটো চবেই ভাল বাৰু হয়
সেইটো হয়
খাইছিলা
ৰাতিপুৱা মই ভাত খালো।
অ তোমাৰ তোমাৰ ভন্টিও দোকান গৈছে ন।
অ পিছে আজি কলেজ যোৱা নাই।
নাই একজাম চলি আছে ক'ত কলেজটো বন্ধ মানে ক্লাছ হোৱা নাই।
এনেইতো গৈ আছে চবে এনেই টো গৈ আছে টেন পাছ অৰ
অ অ চবৰে ক্লাছ হৈ আছে আমাৰ হোৱা নাই
অ
যাৰ যাৰ একজাম তাহতৰ তো ক্লাছ নহয় ন বাকি যাৰ যাৰ এক্সাম নাই তাহাঁততো হ'বই
উম
উম কিমান ভাল ৰছ্ম স ভাল
হৈ গল ন ৰাখিছো হা
অ ঠিক আছে দিয়া ৰাখা পিছত কৰিবা আকৌ উম
হয়